হেল্ল
হেল্ল। হেল্ল।
অ শুনিছা নাই?
অ শুনিছো।
হেৰি ইয়াৰ পাছত তই মোলে কৰিবিচোন দেই তোৰ তাত আকৌ মোলে কৰিলে হয়নে নহয় চাম।
অ অ অ। হা।
নাছিলে আঢ়ৈটামান বজাত ওলাম। দেৰিমিয়াকে যাম। এই ইমান খজুহঁত এই।
চি
কিন্তু ৰ ৰদাল আকৌ সেই দিয়ে পদি। হুম। ফেনখন ইমান লাহে লাহে চলিছে, ৰাম ৰাম।
হেঁ।
ভাল নে ঘৰত?
অ' ভলদেছ নাই আক'। কিন্ত চাদৰখন দেখি পিন্ধো-পিন্ধো লাগিছো। গৰম।
নাই অ' বনাই লৈছো।
হুম।
এই কিবা এটা খাব মন গৈছে, এই খাবলে একো নাই। মে অভি ৰুটি খানে যায় গা।
কি হ'ব।
ক'লে যাও? ৰুটি খাবলৈ। ৰুটি খাবলৈ ৰুটি, এ' সেই ব্লকৰ মুখৰ দোকান যে। অঁ', ব্লকৰ মুখৰ যে দোকান যে।
ৰুটি দিয়ে নি তা'ত?
অঁ'।
তা'ত ৰুটি দিয়ে নি?
অঁ'। অঁ', অকল অফিচ বন্ধ দিনা নেকি।
কলেজ কাষ।
কলেজ সেখন, অ' কলেজ কাষ, ব্লক অ'- মুখৰ একেবাৰে ব্লকৰ মুখত আগৰ ব্লকৰ মুখত থানাৰ ওচৰত। থানাৰ ওচৰত অঁ'।
অ', হেৰিয়ে দি
ব্লকৰ মুখৰ আক' মেইন গেটখনত।
গ'ম পালো অঁ', -উম।
নিশামণি আইতা সেহঁতৰ।
অ'।
হাম অভি যায় গা, বুলি ভাবিছো চুতকে মানে লগ
মোৰ ইমান মন গৈছে, প-প
নাজানো, কিন্তু শুকান ৰুটি আকৌ।
অ', -মোৰ যে খাবলৈ মন গৈছে, মোৰ যে খাবলৈ মন গৈছে।
ত্ৰিশ টকা এটা লৈ যাম অঁ', পৰঠা-পৰ- পিঠা মোৰ ত্ৰিছ টকা এটা লৈ যাম আৰু।
লাষ্ট হেৰিয়তে খোৱা আকৌ, তেতিয়া খোৱা মনত আছে নে নাই?
হেৰিয়ত খাইছিলো আকৌ, হোটেলত যে খাইছিলো তেতিয়া খোৱা নেকি। ক'তো নাই খোৱা।
হেৰিয় লগত। মই তাৰপিছত খালো সেইদিনাখনি হেৰিয়লৈ যাওঁতে খালো, অ', মই খালো তাৰপিছত। সেইদিনা খনি ধেমাজিৰ পৰা আহোতে যে।
হাঁ-হাঁ-হাঁ?
অঁ', -অঁ', -উম, অঁ'। শুনিছো।
উম, মই নুশুনিলো কি কৈছিলি? অ অ।
শুনিছো।
অ মও শুনিছো।
অ।
অ এই টিলিঙা মন্দিৰলৈ আমি যাবলৈ থাকিয়ে গ'ল নহয়।
উম, এতিয়াও নহবয় চোন ধাপ
গৈ আহিলে।
অ মা যেন নাই ক'বালে গ'ল, হা?
নাই দিলে আহিলেগে বুলি কৈছো।
কোনে?
কোন হে?
পৰিশ্মা।
অ অ অ অ অ অ। হ'ল এতিয়া? এই ডিপ্ৰেশচনত যোৱা নিচিনা হৈছে গ'ম পাইছা নে নাই? এই বস্তু কেইটা উলিয়াই পিনে আকৌ পেকেটটো নভৰাই পিনে দিব লৈছো।
উম।
হম।
ইমান চালো যে এদাই নহয় কেলে মই খালি বহুত চাইছো হয় নহয় বাও।
উম।
হয় নাই বাও। খালি বহুত চালো এনো এ খালি ফিফ চি এম বি অৰ মেছেজো নাহিলে কি হয় ফাইভ জি পাও পাই আ ছো নি বাও।
হ'ব বা উম ফাই জি অ কিবা ৰিচাৰ্জ কৰিলে ফ্ৰী কে পায় আক।
এট চাৰে তিনিশ কৈছিলে, চাৰে তিনিশ কৈছিলে ৰিচাৰ্ছ।
চাৰে তিনিশ পাওঁ চাগে। হু।
খালি চোন ইমান গাল চাইছো ফিফটি এম বিৰ মেছেজো অহা নাই।
উম।
উ।
হেয় যে গুৱাহাটীলৈ গৈছে যে-
উমঁ।
মোবাইল চাইছিলি নি এতিয়া।
কি কি।
টো চাইছিলি ন বহি পিনি যে ফটো কৰি দিছে।
ওখা হেৰিয়ে এতিয়া দিছে নি।
অঁ অলপ আগত চাগে।
ম চোৱাই নাই ৰ।
চা ক আৰু।
কি পিন্ধিছে বা।
এই বগা চাৰ্ট টো আৰু জিন্স টো চচ্মা য পিন্ধে চাহ ক।
এনেও তেৰাং ইষ্টাল চাহি।
অঁ ওবাটচাপ ওবাটচাপত।
উমঁ নাই পোৱা চুন মই।
লগ পালি চাগে।
মই কিবা চেল্ফি ম ক্লিক কৰিবিয়ে পাইছোঁ। হা?
মেৰুৰ চা হে মোলে মেচেজ নাই যোৱা হৱ।
ৰহ সেইটোয়ে কৈছোঁ না পোৱা মই।
মোক হাইট কৰি দিছে নেকি মোতোলৈ দিম ৰ।
চোন দে হোন মইতে ক'ম ৰ। ওহে।
নকবি আহ।
হা।
কি আক বাদ দে।
ভিতৰৱৰ ভিদৌৰ দি থবি আক-
ভিতৰতো নাতৈতো নাম কি।
হা।
অঁ অঁ হয় এই টো টু ফাইভ। কৰিবলৈ কিহে পাইছে বাও বগা অ বগা চাৰ্ট নহয় পিং কালাৰ চাৰ্ট। তাপ নিচে পিংক কালাৰ।
অঁ তেনেহলে মোক নাই দিয়া। ভান মো খাই কৰি দিলে তৰে অ', নাই দিয়া মোৰ কবিজা খাই। এতিয়া বেলেগ মানিছে দেই। উমঁ, আজিকালি পিছপিনে যে সেই কাপ হে চাৰ্টটো সেইটো চাৰ্ট চাগে।
ফোন কৰা ক।
পিছপিনে যে ৰশিমা চাৰ্টো কুৰটি নিচিনা মোৰ দে- হে নাই দিয়া তাই হেৰামি জনি।
নাই দেখা আজিলৈকে।
মই দেখিছোঁ হেইটো চাৰ্ট। মই দেখিছো বাৰু, সেইটো স কুৰ্তটি ইষ্টাইল কুুৰ্তিত যে পিছপিনে থাকে যে। তেনেকুৱাতো নেকি, নাই বা এইটো চাইডত থকা নিচিনা লাগিছে নাজানো বাৰু।
আহ।
উম', হাতকৈ দিছে এনেদৰে ফুৰিব পাৰে আকৌ সেনদিন ন' তেনেকে।
হা?
ধুনীয়া জেগা ফুৰিব পাই কৈছো, গুৱাহাটীখন দেখি আহিলোগে হয়।
অহ'।
উম'। এইবাৰ যাব লাগিব গুৱাহাটী লে। -
মই ষ্টেটাছ এটা দিম চাবি দেই এতিয়া।
অহ', হব।
নাই অ।
হেল্লো।
এ উ
দুহেজাৰ উঠৰ চনত।
টোৰ মুখনৰ গোল আছিলে তেতিয়া। ক কাম এখন। কাৰ শুকান?
উম, আমাৰ ককা এটা।
উম, এ ৰ মই কৈছো ৰ এতিয়া, তোৰ হ'ল নে কবি দেই মন ল
মাত
তাৰি